অ কি কৰি আছা?
অ মই চাহ বনাইছিলোঁ
অ চাহ বনাই আছিলা নেকি অ চাহৰ লগত কি খাবা আজি
অ চাহৰ লগত কেক খাম এই দহ টকাৰ কেক পাই না
অ অ অ হয় এইটো ভাল লাগে কেকটো উম মইয়ো খাওঁ কেতিয়াবা সেইটো কেক টো আৰে বেকাৰী বিস্কুট যে পাই যে সেইবোৰ খাওঁ সেই
অ খাওঁ মই
অ সেইটো সেইটো বহুত ভাল লাগে অ আৰু তোমাৰ এ দিনত কি খালে আজি
দিনত দালি, ভাত, চব্জি
অ দালি, ভাত, চবজি কিহৰ চব্জি খালা
চবজি এইটো কি নাম আছিল বাঁহৰ গজা
অ বাঁহৰ গাজে খালে নেকি
অ অ চিষ্টাৰ বনাইছিল
অ হয় নেকি আচ্ছা মই আজি তোমাৰ এই খালো কি কয় তোমাৰ এই যে অ কচুৰ লতি যে থাকে ন সেইটো বনাইছ ছিলো সেইটো খাই দিলোঁ অ এইটো খাইছি খাইছানে কেতিয়াবা
অ খাইছো মই।
অ খাইছা কেনেকুৱা লাগে।
অ ভালে লাগে।
ভাল লাগে অ সেইটোক কেনেকুৱা খোৱা তোমালোকে
কেনেকা এইটোতো ভাজি কিনা এ তাৰ পিছত জোল বনাই কিনা খাওঁ
অ জোলো বনাই খোৱা নেকি সেইটো অ আমি সেনেকুৱা জোল নাখ খাওঁ আৰু এনেই খাওঁ আৰু ভাজি খাওঁ তোমালোকে জোল খোৱা অ অ হয় নেকি? আৰু এ শুকান মাছ খোৱা নে
অ শুকান মাছ খাও কচুৰ লগত
অ অ সেইটোয়ে কচুৰ লগত আমিও খাওঁ শুকান মাছ আৰু কি কি শুকান মাছ খোৱা মানে শিদলো খোৱা নেকি শিদল
শুকান মাছ অ শিদল খাওঁ
অ সেনেকে আৰু এই যে তোমাৰ পেকেটত পাই যে এটা নিচলামাছ সেইটো খোৱা অহ কেনেকুৱা লাগে সেইটো উম উম হয় এইটো ভাল লাগে খাই কিনা। অ অ
হয়
আৰু কি কি ভাল আ পোৱা
আৰু ম চিকেন ভাল লাগে তাৰপিছত মাছ মাছ মাছকেইটা ভাল লাগে
অঁ
অ তুমি মাছ খোৱা নে
অ খাওঁ মাছ খাওঁ মই মাছ খাই ভাল পাওঁ মই তোমাৰ এই কাৱৈ মাছ খাও গৰৈ খাও আৰু এই চিঙি মাছ খাওঁ আৰু তোমাৰ ভাগন মাছ খাওঁ
অ মইও এইকেইটাই মাছ খাও শিঙি মাছ তাৰপিছত উম তোমাৰ ৰৌ মাছ ৰৌ মাছ ভাল লাগে
অঁ হয় নিকি
অ
অ মোকো সেইটোয়ে ভাল লাগে মাছ মানে তোমাৰ ভালকে টেঙা পাত দি কিনে মাছৰ চ চব্জি বনালে বহুত ভাল লাগে
অ আৰু মাংস গিটা কি কি ভাল লাগে
মাংসটো ছাগলীৰ মাংস ভাল লাগে আৰু অ গাহৰি মাংস ভাল লাগে তুমি
অ অ গাহৰি মাংস
নহ নোখোৱা নিকি
নহয় বহুত চৰ্বি থাকে সেইকাৰণে নাখাও
অ অ চৰ্বি ভাল নোপোৱা
উহু চৰ্বি ভাল নালাগে মোক
অ হয় নিকি আচ্ছা আৰু এই শাক পাচলিত কি ভাল পোৱা
শাক পলি পাচলিত মই সেইটো পানীলাও ভাল লাগে
অঁ
তাৰপিছত মান আগপিটা ভাল লাগে
হয় নিকি অ আৰ বিৰিয়ানী খাই পাইচা নে
অঁ বিৰিয়ানী খাই পাইছোঁ
অ কি বাহিৰৰ খোৱা নে বিৰিয়ানী ঘৰৰে
অ বাইৰৰে খাওঁ
অঁ বাহিৰৰ খোৱা নিকি
অঁ
কো কৰ বিৰিয়ানী ভাল লাগে
মই ইয়াতে চিক্স মাইলত এটা আছে ফাৰ্চ ফোচ্ তাতে খাওঁ
অ হয় নিকি অ মকৌ সেইটোৱে মই গণেশ গুৰিতো ভাল লাগে গণেশ গুৰিত মানে মোৰ কলেজৰ কাষতে আছে সেইটো বিৰিয়ানীটো খাওঁ বহুত ভাল লাগে ইমান টেষ্টি বনাই তাতে সেইটোৱে খাওঁ আৰু অঁ বহুত ভাল লাগে সেইটো আৰু এই ম'ম' চম'ও ভাল লাগে তোমাৰ সেই মম'টো বিশাল মাৰ্কেট তৰ কাষতে মানে দোকান বোৰ আছে ম'ম' চাওমিন সেইবোৰ খাও বহুত ভাল লাগে ম'ম' চাওমিনত তাৰ ৰোলো ভাল লাগে এগ ৰোল আৰু এই চিকেন ৰোল
অঁ
সেইঅ বহুত ভাল লাগে
অ আৰু মিঠাই কি কি ভাল লাগে
মিঠাই মিঠাই বস্তুটো মই এ তোমাৰ এ কি কয় ৰাছমলাই খাওঁ আৰু এ কি অই তোমাৰ এটা যে থাকে হাণ্ডিৰ যে সেইটো ৰচসমলাই বহুত ভাল লাগে। আৰু তুমি খোৱানে মিঠা বস্তু?
অ মই খাওঁ মিঠা বস্তু।
অঁ কি কি?
কালাকান তোমাৰ ৰছমলাই দাহি চাট। সেইকেইটা খাওঁ আৰু।
অঁ সেইকেইটা ভাল পোৱা আৰু এই ফাষ্ট ফুডত কি ভাল পোৱা?
ফাষ্ট ফুডত মই ম'ম' তাৰপিছত চাওমিন।
অঁ অঁ আচ্ছা আৰু সেই কি কয় তোমাৰ এই ভাল পোৱানে ফুছকা খোৱা নে?
অঁ ফুচকা খাওঁ।
অঁ ফুচকা খোৱা অঁ কেনে লাগে ফুছকা?
পুচকা ভালেই লাগে।
উ কেতিয়া কেতিয়া খোৱা হয় সদায় খোৱা?
নাখাওঁ কেতিয়াবা কেতিয়াবা খাওঁ।
অ কেতিয়াবা খোৱাই এনে দহ টকাৰে খোৱা চাগে?
অ দহ। টকা বিশছ টকা খাওঁ।
অ হয় নেকি মইতো খাওঁ মই এনে খালে মানে মইয়ো বিশ টকাৰ মানহে লওঁ। খাওঁ আৰু কেতিয়াবা কলেজ গলে খাই থাকো। উম উম মিক্সা চনা কোনটো?
তোমাৰ এই এইটো চব চনাকিটা মিক্স কৰি দিয়ে যে।
অ অ পিয়াজ আৰু এই যে উম। হয় পিঁয়াজ আৰু তোমাৰ এই যি ধনিয়া পাট হে উম। কেঁচা চানাও থাকে যে সেইটোত।
অ
অ অ সেইটোও ভাল লাগে অ সেইটোও ভাল লাগে আৰু মই খাওঁ।
আলু চপ।
অ অ আলু চপ অ আলু চপ টো ভাল লাগে তুমি কেনেকুৱা আলু চপ খাইছা? মইতো তোমাৰ ত তাতে মানে পাপৰি চাপৰি চব মিক্স
অ এইটো এনেকাও খাইছো তোমাৰ তাৰপিছত মিঠা। মিঠা আলু চপো খাইছো।
অ মিঠা আলু চপো খাইছে নেকি মই সেইটো ভাল নাপাও ইমান তুমি কোনটো ভাল পোৱা?
মোক মিঠাটো ভাল লাগে।
মিঠাটো ভাল লাগে এনে ঘৰত বনাই পাইছানে কেতিয়াবা?
নাই ঘৰত বনাই পোৱা নাই তুমি বনাই পাইছা?
নাই নাই মই তোমাৰ সেয়ে বনাইছিলো। এনেই আলু চপ বনাইছিলো তোমাৰ এই মুড়ি আনি কিনে বনাইছো। মুড়ি আৰু আলু বইল কৰি পিনি অ কাটিলো পাতল পাতলকে তাৰ পিছত সেইটো ড্ৰে চিলি আৰু অলপ নেমু টেঙা সেইটো মিক্স কৰি মুড়ি মিক্স কৰি বনাইছোঁ। বহুত ভাল লাগে তুমি এনেকুৱা বাইছানে কিবা?
নাই মই এনেকে বনাই পোৱা নাই।
অ আৰু এই মিমিৰ যে বনাই যে সেইটো বনাই পাইছে নে কেতিয়াবা?
অ মিমিৰ অ খাই পাইছো এইটো বনাইছোঁ।
অ ঘৰত বনাইছিলা কেনেকুৱা বনাইছিলা?
অ অ মিমি কাটি কিনা তাৰ পিছত মিমি এইটো গুৰা কৰি কিনা তাৰ পিছত আলু বইল আলু কাটি কিনা তাৰপিছত তাতে ৰেড চিলি পাউদাৰ ধুনিয়া পাউদাৰ তাৰপিছত জলকীয়া কিয়া দি কিনে বনাইছিলো।
অ, অ জলকীয়া, চলকীয়া দি কিনে সেনেকুৱা বন আৰু নেমু, চেমু দিছিলানে টেঙা
অকল নেমু দি ছিলো অ' টেঙা দিছিলো।
অ, হয় নেকি আৰু এ ধুনিয়া পাত দিছিলা।
অ, ধনিয়া পাত দিছিলো।
অ, এনেকুৱা ভাল লাগে আৰু কেতিয়াবা ঘৰত ফুচকা বনাই পাইছা নে?
ফুচকা নাই বনাই পোৱা।
নাই বনাই। অ, মই এবাৰ বনাইছিলো। এই ৰেডিমেড ফুচকা পাই ন সেইটোৱে মানে আনি কিনে তোমাৰ আলু চ কা বনাই এই আলুৰ পিটিকা বনাইছিলো। সেইটোৱে আৰু সেইটো দি কিনে আৰু টেঙা পানী তেতলিৰ বনাইছিলো। সেইটো দি কিনে ফুচকা বনাইছিলো, বহুত ভাল লাগে।
অ'।
উম, হয় সেনেকুৱা ব হা।
কেক।
কেক অ, কেকো বনাইছিলো এবাৰ।
অ কেনেকে বনাইছিলা, নাই বনাই পোৱা মই।
অ, মই তোমাৰ কেকটো এ ময়দাৰে বনাইছিলো, আৰু এবাৰ বনাইছিলো। বনাইছিলো, তোমাৰ এই কি কয় ৰঙালাওৰ বনাইছিলো।
অ'।
ৰঙালাওটো বইল কৰি কিনে সেইটো মানে বেচন এ মানে অলপ বেচনত দিছিলো। বেচন নহয় ময়দা দিছিলো, ময়দা আৰু তোমাৰ ৰঙালাও আৰু তাতে মানে অলপ কণী এটা কণী দিছিলো তাতে ইন দিছিলো সেইটো সেনেকুৱা কৰি বনাইছিলো।
অ'।
উম, হয় সেনেকুৱা তুমি কেতিয়াও বনোৱা নাই নেকি ঘৰত?
নাই মই বনাই পোৱা নাই।
অ, হয় নেকি এনেই কি কেক ভাল পোৱা?
মই তোমাৰ এইটো কি নাম আছে বাটাৰ কেক।
বাটাৰ স্কচ অ, অ সেইটো ভাল পোৱা নেকি অ' মোক অ, সেইটো ভাল লাগে কিন্তু এই ৰেড ভেলবেট টো আৰু ভাল লাগে ৰেড ভেলভেদ আৰু চকলেট কেকটো বহুত ভাল লাগে আৰু তোমাৰ এটা পাইনপল কেকো পায় ন সেইটোও ভাল লাগে। অ' কি, কি ফ্লেভাৰ খাই পাইছা তুমি?
চকলেট তাৰপিছত
অ'।
তোমাৰ।
অ, অ।
তোমাৰ পাইনেপেল।
আৰু অ'।
আৰু বানানা, বানানা, অ, ষ্ট্ৰবেৰী খাই পাইছো অ।
অ, অ ভাল লাগে সেনেকুৱাকে। খাই কিনে, উম সেনেকুৱা মানে ঘৰতো বনাব পাৰি কিন্তু ঘৰত বনাবলৈ মানে সেইটো ফ্লেভাৰটো আনিব লাগে। ফ্লেভাৰটো অ' বেলেগ। পাই যে সেইটো ফ্লেভাৰটো দিয়ে। এনেও কেকত দি কিনে বনাব পাৰি ভাল লাগে সেনেকুৱা। উম, সেনেকুৱা বহুত ভাল লাগে, দিয়া ঠিক আছে দিয়া ৰাখো।
অ, দিয়া ঠিক আছে।